অ, কি কৰিছে?
এয়া দিয়া ভাতকেইটা খাই পেলাই অকমান ব বহিছো। বাচন ধোৱাই নাই, এনেই গোটাই থৈ দিছো। তেনে কথা তুমি ফোনটো মাৰিলা। খালা জানো নাই কলে কলে কলে।
খাম আৰু লাহে ধীৰে এ সদায় ভাত গালাকে খাই থিবলৈ মন নাযায়। খাইছে বেছিত পোৱা হোৱা নাই মানে। আৰু কিমান খাই থাকিবা একে সোপাকে আৰু।
নহয় নকি?
মানে।
হ'ব কোৱাচোন সকলোৰে।
খা, খবৰ আৰু বৰ্তমান ভালেই দিয়ক। আজিকালি মানুহৰ সচাকে সময়ে নাইকিয়া হল। হয় নাইব- ঘৰৰ কাম থাকিলেও বেলেগ কিবা এটা কম কৰিলেও, মানুহেতো আজিকালি কিবা এটা নহয় কিবা এটা কৰিয়ে থাকে।
কৰি থাকে কৰি থাকে। আমাৰ নিচিনা মানুহে সময় নাইকিয়া হল আৰু, বেছি ব্যস্ত খিনিতো আছেই। চ ন।
আছে আছে। ন আজিকালি চবেই। কাম কৰে। মোৰ দুখ লাগে কি জান নে - মোৰ মানে, মোৰ কিবা এটা কৰিব মন যায় বাৰু, ছোৱালী সৰু হৈ আছে সেইটো বুজিছো। কিন্তু, ইন্টাৰভিউ দিবলৈ গ'লে সদায়। এক্সপিৰিয়েঞ্চ বিচাৰি। এতিয়া মই এটা কথাই কওঁ আপোনালোকে যদি কৰিব নিদিয়ে আমি এক্সপিৰিয়েঞ্চ ক'ৰপা পাম।
সেইটোৱেতো কথা। সেইটো হয়, চবতে এক্সপেডিচাৰে ন আজিকালি?
কিন্তু কৰিব নিদিলে এক্সপিৰিয়েঞ্চ ক'ৰ পৰা পাবা?
তাকেইটো।
সেইটো কামকে কৰিবলৈ।
তাৰ মাজতে আৰু এটা কথা, কিছুমানত মানে মানুহো লাগে। চনা জনা মানুহ।
অ লাগে লাগে। নহয় নহয় সেইটোয়ে কবলৈ গৈ আছিলো মই মানে আজিকালি আ- আপুনি বাৰটা দি থৈ নহ আপোনাৰ বাৰেটা তাতে গেলি পচি যাব আৰু। নহলে পাছফালে খাল আছে যদি খালত পৰিব, ডাষ্টবিনত পৰিব।
এনে চ অ চ অফ কৰিবৰ কাৰণে হে কৰে আৰু।
আৰু সিহঁতি ৰেফাৰেঞ্চৰ মতেহে যায় আজিকালি।
ভচ ম যায়
এতিয়া মাজতে জুৱেলাৰী দোকান যে,
কি?
তাত সেয়া মাতা গল আমাৰ বা এজনীকে, তাই গ'ল? যাই পেলাই তাৰপিছত তাই মানে বায় দাতা দিলে যে, তাৰ পিছত তেওঁলোকে কি কৈছে গম পাই না আপুনি শুনি আছো। কৰি থব।
কি কৈছে?
এ ধেৰ তাত ছোৱালী আছে বাৰু ধেৰ।
উম।
আপুনি ৰাতিপুৱা আহিব লাগিব নটা বজাত, সন্ধিয়া যাব লাগিব সাততা বজাত। এমাহ আপোনাক চাম আমি, এমাহৰ পি তত আমি চিলেক্ট কৰিম যে আপুনি থাকিব নে যাব? সেইটো কি কথা হ'ল?
গভমেণ্ট চাকৰিটোৰ কাৰণে।
অ আৰু আপুনি অসুবিধা সুবিধাৰ লগত কোনো কথা নাই।
উম।
দেই অসুবিধা সুবিধাৰ লগত কোনো কথা নাই। আৰু মোৰ মতেতো কিছুমান সোণৰ দোকানতো মানুহে এইবোৰ লক্ষী দোকানতো অসুবিধা সুবিধা সচাই মানিবই লাগে বেছি জিকে। তাত কথা নাই বুলি শুনি মইতো আচৰিত হৈছোঁ। কিন্তু বাৰু যিয়ে নহওক কৈছে এদিন দুদিন কিবা এটা এদিন বন্ধ লোৱাটো বেলেগ কথা, সদায় সেইবিলাক বন্ধ বিচাৰিলে নহব।
উম।
এতিয়া কথাটো মই এইটো ভাবিছো যে, তেওঁলোকে কি কৰিম বুলি ভাবিছে? এমাহ দিন মই অহা যোৱা কৰিম মোক পইচা নিদিয়ে।
উম।
আৰু আপোনালোকৰ দোকানতে মোক ৰাখিব বুলিও মই আপোনাৰ খেপ পাতি পাতি থাক
তাৰমানে নহয় ইমান মানে কম্পিটি হল শিক্ষা দীক্ষা লৈ যিমান চৰকাৰে দিছেও ধৰা অহ মানে, উম কি বুলি কয় এইটো মেৰিটত মেৰিট বেচিছত যিমান দিছেও, তেনেকে ধৰ তাৰ দুগুণ তিনি গুণটো ৰৈ আছে ন নিবনুৱা হৈ। গতিকে, এনেকুৱা মলেই হওক ফাৰ্মাচী হওক, জুৱেলাৰী দোকানেই হওক চবতে সোমাবলৈ বিচাৰিছে। আৰু ইমানেই নিবনুৱা বাঢ়িছে, কিমানক দিব মানে গম পাইছেনে?
নহ নহয় তেওঁলোকে এটা কাম কৰিব লাগে। তেওঁলোকে মানুহ খিনিৰ কথা ভাবিব লাগে যে আমি আপোনাক তিনদিন চাম, তিনদিনা যদি আপুনি ভালকে থাকিব ন আপুনি আমনাক নলওঁ, তুমি এমাহটো মানে তেওঁলোকে হয়তো এইটো কৰিছে নেকি দুই দুটামান আমি একদম ফিক্স কে লৈ লৈছো, বাকী কেইটামানক আমি এমাহ এমাহ এনেকে ট্ৰাই কৰি কৰি লৈ থাকো তেতিয়া পইচাও দিব লগা নহয়
উম উম। নাই গম নাপাও নহয় কিয় এইবিলাক তাকে।
গতিকে চাকৰি কাৰণে আজিকালি বিচাৰি পোৱাতো হাবাথুৰি খাই কোৱাতো বহুত ডাঙৰ কথাই হৈ পৰিছে। কিমান চাকৰিটো কত দৌৰিব। আৰু এটা দৰমহা আজিকালি খাবলৈ নাটে।
নাটে নাটে।
সকলো বস্তু কিনা আৰু আপুনিও নিজে ঘৰ চলাই আছে যেতিয়া গম পাইছে।
দুইজনৰ ইনকাম নাথাকিলে দিগদাৰে।
এইয়া, এতিয়া শাক পাচলিৰ যি দাম হ'ল
উম।
জুই চাই দাম পয় বস্তু।
লগতে চিলিণ্ডাৰ।
চবৰে বাঢ়িছে, চবৰে চবৰে বাঢ়িছে অ বহুত বাঢ়িছে।
তাৰ পিছত গাড়ী মটৰ আছে যদি পেট্ৰল। আপোনালোকৰ ফালে তেলৰ দাম কিমান।
সেইটো মই তেলৰ দামতটো মোৰ মোৰ জ্ঞান নাই মানে সেইটো বিষয়ত।
আমাৰ এইফালে এশ ছ টকা।
উম মানুহজনে ভয় স্কুটিত মই নাজানো আচলতে।
অ আপুনিতো শিকিছিলে এতিয়া।
নাই নাই মোৰ বিষ আছে যে বিষটো কাৰণে মই বাদেই দিলো আৰু।
শিকাতটোও বাদ দিলে আও।
নহয় নহয় শিকা মানে মই চলাব জানো কিন্তু মই ন। চলাওঁহে এতিয়া গম পাইছা।
অহ।
উ যিহেতটো বিষ বেমাৰ ভালে আছে ভালে আছে। উম।
অ মানুহে এহাতে চলাই থাকিলে চব বস্তু ভালেই।
ভালে থাকে অ।
এহতি হৈ থাকিলে মই। চলাই আমাৰ ইস্কুটি খন যি কনডিচন। সেইটো কণ্ডিশনত মই খেলাব নোৱাৰো। আমাৰ মানে বহুত ৰাফ ইউজ হয় ন। মানে কি হয়। প্ৰতেক মানহে যোৰহাট, শিৱসাগৰ কিবা কিবি গোলাঘাট সেইবিলাকো বাহিৰে বাহিৰে দৌৰিব মানে ঘূৰি ফুৰিব লাগে, আঁতৰলে আঁতৰলে ঘূৰি ফুৰিব লাগে যেতিয়াই তেতিয়াই জল যাব লাগে, গতিকে বহুত ৰাফ ইউজ হয়।
যাব লাগিবই, কৰ্মৰ খাতিৰত হয়নে নহয়?
গতিকে মানে আমাৰ যোনটো চাকৰি কৰে মানুহজনে সেইটো চাকৰি। ত সেইতো ধক আপোনালোকে হেৰিমান যাব এখন স্কুটি চাৰি বচ বৰ খুব কমকে মানে চাৰি বছৰ মানে বেছিকে তাত তাত কে ওপৰত নাযায় আৰু
উম
চাৰি বছৰে মেইন আও। কাৰণ উপায় নাই।
তাকে।
মানে স্কুটিখন ঘেলঘেলীয়া হৈ যায়গৈ তেনেকুৱা। আজিকালি বাইক চাইক বিলাকৰ দাম বাঢ়িছে নহয়।
বাঢ়িছে বাঢ়িছে চবৰে দাম বাঢ়িছে কিন্তু আজিকালি লগৰ লগ কৰি দিলে আৰু বা, চা কাৰ এখন বা গাড়ী এখন লবলৈ ডাউন পেমেন্ট অকমান দিলেই হৈ যায় মানুহ
আৰু কিছুমানেতটো ভাল চিভিল থাকিলে বোলে জিৰ' পেমেণ্ট উলিয়াই দিম তেনেকেও কৰে মানুহে।
হেৰি কৰে।
কিন্তু সেইটো কৰিলে মানুহৰ আচলতে লোকচান হয়। বহুত লোকচান আপুনি মাহে দিব কিমান, মোৰ মতে পৰাপক্ষ খন মানুহে গাড়ী লবই নালাগে যদি মানুহক প্ৰয়োজন নাই। কাৰবাৰ অজস অজস্ৰ টকা পইচা তেতিয়া বেলেগ কথা।
বেমাৰীহে কৰে আৰু ন?
অ আৰু মানে আপুনিতো এটা ভাল খৰচ আপুনি সেইখনলৈকে থৈয়ে দিয়ক।
হম।
আপুনি বাইকখনত বা স্কুটি খত গৈছে টকা দুশ টকা তিনিশ খৰচ বা এশ টকা এ তাত গৈছে তেল ভালে নিজে কিন্তু আপ আপুনি গাড়ীখনত খুব কমকে পাঁচশ টকা ভৰাব লাগিব।
কেলে নহৈ?
কাৰণ তাততো মাইলেজ একদম খুব কম দিয়ে।
কম দিয়ে ন?
ন বহুত কম। যিমান দামী গ়ী সিমান কম মাইলেজ।
উম।
সেইটোৱ কথা আৰু।
যিমান দামী গাড়ী সিমান কম দাম মানে হেৰি পইচা পাতিৰ লগতো বহুত দিগদাৰ মানুহৰ এই, গাড়ী গুৰাাত লগতো বহুত প্ৰচেছ জা আকৌ ই এম আই বোৰ আছেই
উম উ
মই কওঁ গাড়ী মানুহে কিনিব লাগে হেই মালটানা গাড়ীহে মালটানা গাড়ী হওক কোনোবা মানুহ উঠোৱা গাড়ী হওক কামতহে পইচা এটা আহিব পইচা এটা আহিব ই এম আই টো ভৰিব পাৰিব।
সেইটো এটা কথা, আত নিজৰ কামতো লাগে কেতিয়াবা, সেইবিলা আহ ব কঢ়িয়াবলৈ হওক লাগে কেতিয়াবা।
কিন্তু এনেই উঠি ঘুই ফুৰিবলৈ মানে কথাটো কৈছো আৰু ধেইৰ পইচা টকা মানুহৰ কথা কোৱা নাই যোনে কিবা এটা কৰি চলি খাম বুলি ভাবিছে বা কিবা এটা মানুহে পইচাটো ক'ৰব আহিছে সেইটোৱে চাব লাগিব উঠি দামী গাড়ীখন উঠি ফুৰিলে কি হব
সেইটোৱে
বাইশ ত্ৰিশ লাখ টকা বা দহ পোন্ধৰ লাখ টকীয়া গাড়ী এখন কিনি লাভ নাই নহয় আৰু মোৰ মতে গাড়ী কিনিলোও অকন কম দামে ধুনীয়াকে গোটেই কেইটা যিকেইটা মানুহ আছে গোটেই কেইটা উঠিব পৰা
গোটেই কেইটা উঠিব পৰা
আপুনি তেতিয়া ইমান কথাও নাই আৰু একদম দামীয়ে কিনিব লাগিব বুলি কি
অ তাকে নহয় মানুহ বিলাকে মডেল নতুন মডেল এটা দেখি দেখিলে আকৌ সলাবলৈ বিচাৰে মানুহৰ চখৰো মানে
এ চখৰ শেষ নাই আৰু মানে সেই পইচা যিমানেই বাঢ়ি যায় মানুহে পইচা খিনি কি কৰিব কিবা এটাটো কৰিব লাগিব
প্ৰতিদিনে এটা এটা বস্তুৰ প্ৰতি চাহিদাটো বাঢ়ি যায় ন
অ আৰু লগৰ এটাই লোৱা দেখিলে মানুহৰ মনটো সলনি হৈ যায়
মাতে তেনেকুৱা আচলতে আমিহে এতিয়া কৈছো ধৰা যে সৰু কিবা এখন হলেই হ'ল বাহনৰ নামত কিন্তু এখন লোৱা পিছত তোমাৰ মনটোৱে বেলেগৰ যেতিয়া আৰু এখন ভাল মডেল দেখিবা তোমাৰো ল'বলৈ মন যাব
সেইটোয়ে মানুহৰ মনটো কেতিয়াও শেষ নহয় কিন্তু জীৱ জন্তুৱে ভাবে যে মোৰ এইটো পালেই মই একণকে খাই শুই থাকিব পাৰিম শুবও পাইছো খাব পাইছো সিহঁতৰ শেষ কিন্তু মানুহৰ মনতো সুখী নহয়
তাকে
এইটোৰ পিছত সিটো আহ মানে ওলাই ওলাই গৈয়ে থাকে
সেই ক
কি কৰিবা আৰু এয়াই জীৱন
আৰু গাড়ী মটৰ ইমান বাঢ়িছে লক্ষ্য কৰিছে নে কথাটো
এ বহুত বহুত
আৰু এটা কথা কি হৈছে জানা কা চৰ্দি হলে ম যে ইমান দিনলে ভাল নহয় কম প্ৰদূষণ হৈ আছে নে তুমি চিন্তা কৰাচোন সেই সেই তাকে কৈছো সেইটো কাৰণে মানুহৰ আজিকালি কা হেতাহ হলে আগতে কাহ এটা হলে মানুহে কি কৰে আমি গাভৰতে থাকোতে
এই লকডাউনৰ সময় লকডাউনৰ সময়কতে যি বু ভাল আছিলে আৰু দেই এইবিলাক ক্ষেত্ৰত
গাড়ী মটৰ ক্ষেত্ৰত
অ আপুনি চৰাই মাততো তেতিয়া ভালকে শুনিছিলে মন আছে এতিয়া চৰাইমাত শুনিব আপুনি ভালকে
উ সঁচাই দেই সেইদিন গ'ল আৰু
ৰাতিও পৰোতে দিনত যেনেকৈ সমানে চলে ৰাতিও সমানেই গাড়ী চলে বোলে দিন দিনটো একো নাই ৰাতি প্ৰদূৰ্ষণটো এটলিষ্ট নাই হোৱা বুলি
সমানেই
উ বাৰু দিয়ক ন কথা পাতি পাতি বহুত টাইম হ'লগে হব